শুনা পাইছা নে? আহ।
আহ কি কৰি আছ?
এই আছোঁ ৰবা এই ইমান গৰম পৰিছে, ঘৰতে আছোঁ ৰবা বহুত গৰম পৰিছে নহয়, তুমি কত?
মোৰ ঘৰতে আছো ৰবা। আহ। বাকী ক হোৱা নাই তোমাৰ কালি কিবা এটা ফটো পালো দেখোন কৰ'ৰবাত গৈছিলা নেকি?
অ' হয় হয় মই মানে অকমান শ্বিলঙৰ ফালে গৈছিলো মোৰ বন্ধু এজনৰ লগত, এই তাকে ফটো দিছিলো তুমি দেখিছা কিজানি।
অ'অ'।
অ' মই মানে ভ্ৰমণ কৰি ভাল পাওঁ। তুমি ভাল পোৱা নে নাই ভ্ৰমণ কৰি।
কি কৈছা।
মানে মই এনেকে ভ্ৰমণ চ্ৰমণ মাজে সময়ে কৰি থাকো। তুমি ভ্ৰমণ কৰি ভাল পোৱা না।
অ'তে কৰো ভালে লাগি ভ্ৰমণ কৰি তোমাৰ।
লাগে তেতিয়া মানে বহুখিনি শিকা নতুন অভিজ্ঞতা হয় দিয়াচোন।
হয়, হয়, হয় যাব লগে ভমণ আৰু গৰমৰ বন্ধ আহ দেই। এতিয়া যাব বহুতে কিন্তু।
হয়, হয় আজি নহ'লে আমি। ভ্ৰমণৰ ওৰতে কথা পাতো নে কি ভ্ৰমণৰ কথা ওলাইছো যিহেতু।
হয়, হয় ভ্ৰমণ ট্ৰেভেলিঙৰ ওপৰত কথা পাতো আমি আজি
আহ সুন্দৰ।
হেল্ল'।
হয়।
অ' অ' তুমি মানে মেঘালয় ক'ত গৈছিলা।
মেঘালয় মই বেছি ভিতৰলৈ যোৱা নাই। এই তোমাৰ বৰাপানীলৈকে গৈছিলো। বৰাপানী লেক চালো। তাৰে পৰাই মানে আহিলো আৰু বেছি দূৰ নগলো আৰু।
হয় নেকি? ভালেই বাৰু। তুমি তাৰমানে হেৰিত যোৱা নাই নেকি? অ মই গৈছিলো আগত। তে
আহ। আহ।
বৰা পানী গৈছা তুমি।
হয়, হয়, উমিয়াম লেক উমিয়াম হ আছে ছিল কিন্তু এইফালে নগলো আৰু।
হয়, হয়। মানে ডাউ তুমি ডাউক নদী ন ডাউক নদীতাউকি নদী যোৱা নাই নেকি মানে চেৰাপুঞ্জী হক।
অ ডাউকি লৈ যোৱা নাই। ডাউকি এইফালে তোমাৰ বাংলাদেশ বৰ্ডাৰ পৰেতো। অকমান মানে জেগাতো মই যাবলৈ ভয়ো কৰিলো। কেনে ইফালে নগলোৱাৰ সময়ো নাছিল ইমান।
হয়। চেৰাপুঞ্জীৰ চাই কিনেও ভাল লাগে তোমাৰ।
ভাল লাগে ভাল লাগে ধুনীয়া পৰিৱেশ একদম মানে সেউজীয়া বৰষুণ।
হয়, হয়।
তুমি ভ্ৰমণ কৰি এনে ক'ত ক'ত ভ্ৰমণ কৰিছা আমাৰ অসমৰ ভিতৰত।
এ গৰমৰ দিনত তেনেকে দি মানে তোমাৰ এ তোমাৰ যি আছে। প্ৰায়িটামান তোমাৰ পেইডিংত আছে মানে। কি কি বুলি কয় ৰবা।
অ মিনি পেহেলগাম।
উ শ্বিলংৰ নহয় আমাৰ অসমৰ গ্ৰীণ ল'ৰাবিলাকে যাই থাকে তোমাৰ খাতুৰিব তাই।
তোমাৰ আ একলেণ্ড, একলেণ্ড, গ্ৰীনলেণ্ড।
একলেণ্ড নহয়। গ্ৰীণলেণ্ড কিবা এনেকুৱা যিটো মাৰিছিল কি বুলি কয় এইটো পাহৰিলো পাহৰিলো। অ এনেকে পাহৰিছো দিয়া কিবা নাম আছে। তামুলপুৰ চাইড যি আছে তোমাৰ। তোমাৰ যিৰ কি বুলি জাগাতো পাহৰিছো।
পবিতৰা
পবিতৰা নহয় দিয়া কিবা বেলেগ।
হয়-হয় মানে অসমখনত বহুত তেনেকুৱা ঠাই আছে য'ত মানে খুব ধুনীয়া মানে তোমাৰ প্ৰাকৃতিক দৃশ্য় মন প্ৰাণ ভাল লাগি যোৱা মানে ঠাই আছে হয় নে।
শুনি আছা? অ' শুনা পাই আছ নে? অহ
শুনিছা
হয়-হয় মাজতে তোমাৰ মাতটো নোহোৱা হৈ গৈছিল।
অ' এই নেটৱৰ্ক কিবা প্ৰব্লেম আছে।
এতিয়া আকৌ শুনা পোৱা নাই।
ফুৰিব মানে
অহ, এতিয়া পাইছো এতিয়া পাইছো। অঁ
তুমি এনে আৰু ক'ত ফুৰিব গৈছা?
মই তুমাৰ আমাৰ এতিয়া ঐতিহাসিক ঠাই শিৱসাগৰৰ ফালে গৈছিলো শিৱসাগৰখন যিহেতু আমাৰ এক মানে ঐতিহাসিক মানে ঠাই তাত বহুতো পৰ্যটক আহে দিয়াচোন।
হয়-হয় অ' গৈছো-গৈছো তোমাৰ ৰং বৰ কাৰে ভজি আছে এইবিলাক চাইছো আৰু তোমাৰ এনেকে গৈছো আৰু শিৱসাগৰ তোমাৰ কাজিৰঙা গোইছো।
অ' কাজিৰঙাত মানে হাতী চাফাৰী বা চাফাৰী কৰি খুব ভাল লাগে দেই।
ভাল লাগে ভাল লাগে মানে মোৰ হেতিত যাবলৈ এবাৰ ইচ্ছা আছে মানে তোমাৰ গোৱা যাব ইচ্ছা আছে মানে গোৱাত মানে তোমাৰ গোৱা যিসমূহ তোমাৰ আছে তোমাৰাগ আছে তাত মানে ভাল লাগে মানে এতিয়া
হয়-হয় এই গোৱাত বহুত গৰম নেকি এ?
গোৱা
অহ,
গৰম আছে কিজানো কিন্তু তোমাৰ সাগৰত মানে সাগৰৰ হেৰি বিলাকত
ব বতাহ বলি থাকিব সমুদ্ৰৰ পাৰত বতাহ। নন ষ্টপ বতাহ বলি থাকে।
হয়-হয়-হয় এইব। বিলাকত বেয়া নালাগে আৰু ওচৰত কিন্তু মোৰ হিচাপত তোমাৰ হেৰি ভাল শ্বিলং বেয়া নহয় কিন্তু মেঘালয়। আমাৰ ওচৰতে যি।
হয় ভাল-ভাল বহু মানুহেতো প্ৰায় যায়ে থাকে।
হয়-হয় গৰমৰ বন্ধত যাম কি জানি এইবাৰ এইবাৰ মই ভাবি আছো মানে। তোমাৰ আৰু এবাৰ যাম কি যাম। শ্বিলঙতে যাম শ্বিলঙত মানে তোমাৰ কি আৰু খৰচটো কমতে হয়।
কম খৰচত হয়-হয়।
এতিয়া। এতিয়া তুমি গোৱালৈ যাব লাগিলে বহুত পইচা লাগে মানে ভালে মানো পইচা লাগিব।
লাগিব হয়। মই কি ভাবো জানা আমাৰ অসমতে মানে। চাবলগীয়া বহুত ঠাই আছে। যত মানে আমাৰ এতিয়া বিদেশী পৰ্যটক বিলাকো আহি থাকে। তোমাৰ মায়ংখন আছে মায়ংখননৰ খুব ধুনীয়া ঠাই এখন। আগতে ভয় খাইছিলে যাব।
হয় হয় তোমাৰ মানে অসমত আছে তোমাৰ। থাকিলে কি হ'ব এতিয়া গৰমতটো বহুত গৰম আছে তোমাৰ।
গৰমৰ নোৱাৰি হয়।
গৰমত নোৱাৰি ফুৰিব সেইকাৰণে মানুহবলাকে শ্বিলঙত যায়। হৈ গেলত যায় তোমাৰ। ভাল মানে তোমাৰ সেইবিলাকত ঠাণ্ডা আছে ন।
উম।
হেল্ল' শুনিছ নে? অ আৰু তোমাৰ হেৰিত যাব পাৰি তোমাৰ জোনমুখ আছে।
এই ধুনীয়া তাই মানে কাশ্মীৰ খনক মানে আমাৰ মানে কি কয় স্বৰ্গ বুলি কোৱা হয় ভূস্বৰ্গ।
তোমাৰ ভেদগ মে অহ তোমাৰ পেৰজান বা ডালহত এই ডালহত।
আহ অ।
এইবিলাক এনে দেখা পাই থাকো মোবাইলত। এইটো ভাল লাগে কিন্ত তোমাৰ। যাব ইচ্ছা যায় কিন্তু মানে তোমাৰ বাজেট বিলাক নিমিলে নহয় পইচা বহুত।
পইচা বহুত লাগে হয় এই যোৱা অহা থকা খোৱা খৰচ।
হয় হয় বহু মানহ বহুত পইচা লাগিব তোমাৰ এইবিলাকত গালে।
হয় হয় কিন্তু কি জানা ভ্ৰমণে আমাক বহুত খিনি শিক্ষ। যিটো শিক্ষা তুমি মানে কিতাপ বা এনেকুৱা কিবা আলোচনী পঢ়িলে ধৰা। তুমি ঠাইখনৰ বিষয়ে এটা আভাস পাবা কিন্তু যেতিয়া তুমি নিজ চকুৰে দেখি। কিবা মানে ঠাইখনত গৈ তেতিয়া মানে খুব এটা বেলেগ। এটা মনোমোহা পৰিৱেশ। তুমি উপলব্ধি বা কৰিব পাৰিবা বা শিকিব পাৰিবা হয়নে।
হয়। আৰু তোমাৰ মানে ভ্ৰমণ কৰিলে অলপ ভালো লাগি থাকাকে মনতটো মানে।
মন প্ৰণ ভাল লাগে মানসিক চাপো কমে।
উম। হয় হয় মানে লগৰ লগত গ'লে ভাল লাগে তুমি ঘৰত বহি থাকিলে কেতিয়াবা বহুত মঞ্চ। বেয়া হৈ থাকিলে বাহিৰত লাই গলে ভাল ভাল লাগে তোমাক।
উম উম তোকাই।
এনেকুৱা টাইপে আৰু ভাল লাগে মানে তোমাৰ
এতিয়া চ মানে আমাৰ এই কি কয় এতিয়া কাৰ্বি আল ৰঙৰ ফালে ডমাহ হচাও ফালেওতো জাতিংগা এনেকুৱা ঠাইবোৰত বহুত পৰ্যটক আহে চাবলগীয়া ঠাই আছে কিন্তু
হয় হয় দিমছ হ অ দিমাছ হ তোমাৰ আছে ভাল চাগায়
উম তাৰপিছত তোমাৰ এইফালে যে হৰ্ণবিল হনবিল উৎসৱ যে হৰ কি ঠাই আছিল
এইটো তোমাৰ নাগালেণ্ড হয় নেকি
নাগালেণ্ডত অ খুব ধুনীয়া উৎসৱ হয় আহ তাতটো মানে মোৰ এবাৰ যাব ইচ্ছা আছে আৰু বহুতো পৰ্যটক আহে দেখিছিলো
হয় হয় আৰু মানে তোমাৰ হেৰি অ হাফলং আৰু তোমাৰ ডিমাচাওঁ আছে মোৰ
হা
ডিমা হচৰ তোমাৰ হাফলঙত চাব লগা জোগা আছে।
নিশ্চয়, নিশ্চয় বহুত ধুনীয়া ধুনীয়া ঠাই আছে। তুমি যাম যাব বিচাৰ নে তাতে?
অ' যাব পাৰি লগ মানে লগ ল যাব পাৰি এতিয়াবা যাম দিয়া।
তাকেইটো অ' তাকে তাতে মানে ট্ৰেইনৰ সুবিধা আছে মোৰ বন্ধু এজন সেই নগা বন্ধু এজন মানে হাফলঙৰে হয় গতিকে তেওঁ মানে তেওঁৰ লগত আমি মিলি যাব পাৰিম আৰু ট্ৰেইনত। ধুনীয়া সুবিধা আছে বুলি কৈছে তেওঁ বেছি
হয়, হয়, অ' হয় মানে বেছি বেছি পইচা নাযায় এই তোমাৰ এই ডিমাচতে নেকি তোমাৰ মানে আমাৰেল মানে ই কেইটামান গৈছিল মানে লগৰে মোৰ। মানে তুমজাম িক যি বুলি এঠাই আছে।
অ' হয় মই মোবাইলত দেখিছো সামাজিক মাধ্ম
অ', অ' তুমজং পঠ বোলা ঠাইখনত মানে বহু মানুহ গৈছিল তাত।
হয়, হয়। বৰ ধুনীয়া প্ৰাকৃতিক মানে সৌন্দৰ্য ন?
অ' তাত মানুহ বহু গৈছিল।
হয়, হয়।
কিয় যাইছে তাত মানে তুমি জাং পিকট?
হয়, হয় বৰ্তমান সামাজিক মাধ্্যমত ভিডিঅ' দেখা পাই আছো।
হয়, হয় আৰু তোমাৰ এঠাই আছে কিবা কোকৰাঝৰত দেখি আছে নেকি ন কিবা চৰল পূৰ্ণে তেনেকুৱা।
অ' হয় মানে অসমখনত মানে ইমানে তোমাৰ ঠা তুমি মানে শেষ কৰিব নোৱাৰিবা চাই যদি বাহিৰত াইত বাৰ পিছত আচ্ছা ঠিক আছে এতিয়া আজি ইমানতে সামৰিছো যেয়া মই কাম এটা ওলাইছে মানে মই যাব লাগে ঠাইলৈ। আজি মহে সামৰিছো দিয়া ধন্যবাদ।
অ', অ'। উম